হেল্লো' অ' ক
অ' কি কৈছ?
কি খবৰ? আছো এনেই।
অ ভাত পানী খালা নে
অ খালো।
হা
কি কৰি আছা কি কৰি আছা
আছো
উম
কোৱা আৰু
কতো নোযোৱা নেকি গৰম বন্ধত
যাম বাৰু তুমি
অ ময়ো যাম। আহিবা আমাৰ লগত
অ' কোন কোন জ গৈছ তোমাৰ লগত
অ' মোৰ লগত আৰু যাব কেইজনীমান পাঁচজনি
হেল্ল
অ হেল্ল পাঁচজনী মান যাব বোলো।
অ ক'ত যাম বুলি ভাবি আছানো
শ্বিলং শ্বিলং
হা
শ্বিলং
কি কৈছা শুনি পোৱা নাই ভালকে
শ্বিলঙত যাম বুলি ভাবিছো শ্বিলং এতিয়া ঠাণ্ডা পৰিব ন সেইফালে গ'লে। হেল্ল
শুনিছানে
অ
অহ
অ' বহুত গৰমো দিছে নহ সেইটো কাৰণে আৰু
অ হেল্ল
অ কিবা অ কিবা কৰিবা নেকি? এনেই কিবা বিজনেচ হওঁক
কি কৈছা? ভালকে কোৱাছোন।
কিবা কৰিম বুলি ভাবিছা নেকি
হেল্ল
অ শুনি আছো।
অ কোৱা
কিবা কৰিম বুলি ভাবিছা নেকি জব তপ
হেল্ল
অ' শুনি আছো।
নেকট নেৰ্টৱকৰ কাৰণে প্ৰব্লেম অ, ভালকে কোৱাচোন বুজি পোৱাই?
তুমি যোনখিনিত আছা তাতে থাকা, নেটৱৰ্ক পাই আছে তো, মই শুনি পাইছো নহয়।
অঁ
কথা কেইটামান খাই লওঁ নেকি? হেল্ল'?
অ'
আৰু ক'ত আছা এতিয়া? ঘৰত, অহ ক'ত আছা? অহ
উম।
শুনি পাই আছো।
ভালকে কোৱা শুনি পোৱা নাই, ভালকে কোৱা? উম
মই শুনিছো। ভাত- পানী খালানে নাই? হেল্ল'?
হেল্ল'?
ভাত অ'
খালো
অ, অ, অ
হা?
কি খালা?
হেল্ল?
অ হেল্ল, কি খালা? খ লা
কি কৈছা ভালকে কোৱা বুজিয়ে পোৱা নাই, তোমাৰ মাততো শুনি পোৱা নাই?
অ', ভাত কি খালা কৈছোঁ?
এয়া কি কৈছা?
শুনি পাইছানে? হেল্ল'? অলপ নেটৱৰ্ক থকা জেগাত যাচোন?